হেল্ল! হেল্ল!
হেল্ল!
হেল্ল! কি খবৰ? কি খবৰ?
মোৰো ভাল।
শুনি আছা? ইমান দিন হ'ল খবৰে নাই।
বহুত
ইমান দিন হ'ল বোলো, খবৰ নাই।
বহুত ব্যস্ত
ক'ত গৈছিলা?
ক'তো যোৱা নাই। এ অফিচ ঘৰ, অফিচ ঘৰ সেয়ে কাম হৈছে।
মোৰোটো সেয়ে হৈছে মানে কাম নকৰো আৰু মন নাই আৰু।
তাকে, ইমান ভাগৰুৱা, ভাগৰুৱা
চাগে, এনেকুৱা লাগে কিবা হাঁহৰ গড়ালপৰা উলাও ৰাতি পুৱাই আকৌ গধূলি হ'লে সোমাও। আকৌ গধূলি দূনীয়া নহয় ইমান দেৰিকে।
আৰু তাতে অফিচটো সেই হাঁহৰ গঁড়ালতকে কম নহয়।
আমাৰটো ওম ডাঙৰ আছে। বাট হ'লেও ইমান খাওঁক। পাওঁ ক' ক' জানাই কল চেণ্টাৰ কেনেকুৱা?
অঁ
এনেকুৱা।
আহিপিনে মানে এনেকে বিচনাত
পৰাৰ পিছত আৰ মানে একো কৰিব মন নাযায়। লৰচৰো কৰিব মন নাযায়।
একদম। মইটো আজি কিমান দিন হ'ল, মোবাইলটোো শান্তিমতে চাব পৰা নাই।
হাঁহ হাঁ--পিছে তুমি? কিবা বেলেগ কৰা জবৰ কথা ভাৱিছানে?
এনেই ভাবিছোঁ বাৰু নাভাবা নহয়। এ মানে ট্ৰাই কৰিছোঁ কিবা পালে মানে কামৰ কণ্টাৰভিউজ ইটাৰভিউ দিব আৰু, চাকৰি কিবা এটা, আৰু তুমি-
ময়ো তাকে, গভমেণ্ট জবৰ কাৰণে প্ৰিপেৰেইছন কৰিছিলোঁ আগতে বাৰু।
মাজতে বন্ধ কৰি দিলোঁ। তাছা আকৌ' এতিয়া কৰো নিকি। কি?
তাকেইতো এই বেলেগৰ তলত কিমান কাম কৰোঁ মোৰতো এনেকুৱা মন যায় কেতিয়াবা বিজনেছে - কৰো নি যাই কিনে দোকান দিও নেকি?
অ' বিজনেচ টো বেয়া নহয় অপচন টো।
উম উম' বিশ্বাসি মানে বেছিভাগ চাবচোন। চৰকাৰৰ চৰকাৰী চাকৰিৰ পিছত দৌৰিব এৰি মানে বেছিকে, ধৰা, সেয়াই কৰে। মানে বিজনেচে কৰে‌ সৰু সুৰা উম। অলপতে তাৰ পিছতে মোবাইলত দি দিয়ে ফেমাচ হৈ যায় আৰু একদম চলি যায়। এই যেনেক এতিকয়া মানচ মনিচা ভাইৰেল স্পাই স্পাইৰেল পতেতো যে
অ' অ' সিহঁতৰটো এতিয়া নিজৰ ৰেষ্টুৰেন্ট হৈ গ'ল।
তেতিয়া হ'লে সিহঁতেটো ফাৰ্ষ্ট কিমান পঢ়া শুনা গ্ৰেজুৱেচন- কৰা একদম মানুহ আছিলে তাপিছত ইহঁতে ভাবিলে বেলেগৰ তলত কাম কৰি লাভ নাই ইয়াতে বাছ সৰু এখন দোকান দিছিলে। এতিয়া কিমান চাকচেচফুল হৈছে ইহতে।
উম উম' সেয়ে তুমি যদি- অ অকমান ট্ৰাই কৰা তেতিয়াহ'লে বিজনেছত পাৰিবা।
তাকে তাকেহে।
কিবা আইডিয়া ভাবা বিজনেছৰ কাৰণে।
উম মইয়ো তাকে মন যাই কেতিয়াবা। মোৰ কাম ভাবনাই যেতিয়া বিজনেচ কৰিম তেতিয়া নিজে নিজৰ মানি পাম। কিন্তু বেলেগৰ তলত গলে বেলেগৰ কথা শুনা- কাষ্টমাৰৰ কথা শুনা লগতে এ নিজৰ মৰ্জিমতে একো এটা কৰিবও নোৱাৰি।
অঁ।
তুমি ইটো আমি পাই।
সেইটোয়ে আৰু বেমাৰ হলে বেমাৰ হলেও যাব লাগিব।
অ হব তেবলেত ফমানে হমা।
বেলেগতো বাদ দিয়া মানে- বেমাৰ হ'লেও গা বেয়া থাকিলেও যাব লাগিব।
এইটো কলো কয়েচোন টেবলেট খাই হলেও আহা বুলি কব।
উম।
তেনেকুৱাতে। বিছে এক যাম মুঠটো কামত। কি?
মানে ইয়াতে কাম কৰিব মন নোহোৱা হৈছে কিবা এটা - গভমেন্টততে ট্ৰাই কৰো নেকি বুলি ভাবি আছো।
তাকে তাকে ওলাব নহয় ময়ো এপ্লাই কৰিম ৰবা, আজিকালিটো বহুত - তে মানে দৌৰিব গৈ আহিছে, মানে পোষ্ট ওলাই আছে ন হ'লেও। এপ্লাই কৰিব কাৰণে। এ মানে যিয়ে নহওক নিজৰ ভৰি - নিজে ঠিয় দিব পাৰিলে ভাল।
অ সেইটো বহুত মানে এতিয়া - এই ইম্পৰ্টেণ্ট বস্তু সেইটোৱে হৈছে। বিশেষ - কে ছোৱালীৰ কাৰণে।
হয় হয়। কাৰণ তেতিয়া আৰু মানে কাকো কাৰো তলত আমি থাকিব নালাগে।
উম।
তেনেকুৱা ত‌ই পাও আৰু তেতিয়া মানে নিজৰ মৰ্জি। নিজেই মালিক হম তেতিয়া আৰু বেলেগক খাতিৰ কৰিব নালাগিব। এনেকুৱা টাইপ, উম। তাকে ভাবিছো কিবা!
নি নিজে যেতিয়ালৈকে তুমি হেই হ'ব নোৱাৰা তেতিয়া মানে - কাৰো ওপৰত মাতো মাতিব নোৱাৰা বেলেগ যাৰ খাই থাকা তুমি - তাৰে মতে চলিব লাগিব।
অ, বা তুমি এক্সট্ৰা কিবা মাত শুনিছা নেকি? মোৰো মোবাইলৰ?
নাই।
অ অ অ অ। মোৰ মাতটো শুনি আছা ন? সেই নাই কিবা এটা চাউণ্ড হৈ থাকা যেন পাইছিলো সেইকাৰণে। আৰু বাকী কোৱা, ভাত চব্জি - কি আজি বনাইছা?
ভাত আৰু আলু ভাজি। বিন, অ, বিন নহয় চৰি মোৰ বিন আৰু লেচেৰা মাজত বহুত কনফিউজ লাগে। লেচেৰা ভাজি। বীন আৰু লেচাৰাৰ মাজত কনফিউজ লাগে।
একেই দেখাত খালি বিনটো অ চৰি বিনটো চুটি চুটি - আৰু এইটো দীঘল। হয়নে নহয় তেনেকুৱা টাইপ। সেয়ে আৰু বেলেগ একো ডিফাৰেন্ঞ্চ নাই।
সেইটোয়ে মই মানে সেইটো মাজে মাজে কনফিউজ হৈ যায়। মই আজি লেচেৰা ভাজি আলু ভাজি আৰু ভাত। দালি।
অ।
মানে মাহঁতে সেই খাই। বৃহস্পতিবাৰে নি নিৰামিষ খাই।
অ। আমাৰো নাই, আমাৰ খোৱা যায়ে। আমাৰ নিৰামিষ বাহঃ বঢ়িয়া। মঙলবাৰে মংগলবাৰে আমাৰ বনোৱাবই জানে একেলগে। বনাবহে বনাবত জানে মানে এই হৈছে আহ কি বুলি কয় মানে ভাতটো বনাব আৰু লাহেকে চব্জি বনাই আছে মানে ৰাতি বনাইছিলে আজি
উম উম আমাৰো দালি বনোৱাই আছে ভাত আৰু ভাজি খিনি
অ ঠিকে ঠিকে খুওৱা খুওৱা ঠিকছে খুওৱা ঠিকছে ঠিকছে খোৱা আমাৰ এ নি মই ভাল পাওঁ দে কেতিয়াবা কেতিয়া কেতিয়াও ভাল লাগে চাবচোন মাংস
অ মাংস নহয় মানে মোৰ দালিৰ লগত ভিতৰত নাযায় দালি
মই দালি প্ৰথম এ সচি গব লাগিব তেতিয়া কিন্তু ভিতৰত যাও দালি ভাজি আৰু কি আচাৰ লাগে জানাই এটা যে নেমু গাজৰৰ আচাৰ আছে অ বহুত ভাল পাওঁ সিচাৰ লগততো চাই ভাল পাও এই আচাৰটো মই
অঁ অঁ মিক্সটো মিষ্ট হয় সেইটো উম
অ ইমান টেষ্টি থাকে খাবা খাব জেঠি একবাৰ বনাইছিল তেতেলিৰ আচাৰ ইমান টেষ্টি লাগে তেতলি আচাৰ খাই
আচাৰ টেঙা টেঙা হলে হল
তাকে তাকে ময়ো আচাৰ খাইকিনে বহুত ভাল পাওঁ জানানে উম নিমখ তেল ভাত আচাৰ এনেকে বা দালি হওক আৰু গৰম দিনত বেছি টেঙা খব মন যায়
উম উম মই এনেকে এ হেই এনেকে মানে ভাত লও অকমান দালি লও আৰু কি এনেকে এতিয়াতো আমৰ বতৰ আছিল ন এতিয়া বাৰু কমিলে আম এনেকে কাটি লওঁ
অ
আমৰ লগত ভাত
কি হব দে খাব লাগে খাব লাগে মই তাকে ভাবিছো এতিয়া নতুন কেতিয়া এপ্লাই হব মানে নতুন চাকৰি
শুন এতিয়া তোমাৰ অক্টোবৰত এটা ওলাব অ ছেপটেম্বৰত এটা ওলাব আৰু অক্টোবৰত তো ওলাব বুলি শুনিছোঁ
ছেপ্টেম্বৰ ওলাব চাগে অক্টোবৰ আগষ্ট অ আতি নিয়া মানুহ জুন জুলাই আগষ্টত একজাম এটা হ'ব চাগে
এপ্লাই হ'ব
অ অ আগষ্টত এপ্লাই হয়, ফৰেষ্টৰ হে হয় চাগে?
ফৰেষ্টৰ নহয় এই এডিয়াৰী হ'ব এডিয়াৰী।
এডিয়াৰীটো কি হয় মানে?
তোমাৰ এডিয়াৰিটোত মানে সেই হ'ব আহ তুমি বহুত কেইটা পোষ্ট একেলগে একজাম হয় এইটোত।
নিজে চৰ্চ কৰিব পাৰি নে
উম উম্ মানে তাতে তোমাৰ ফৰ্মখনত ফিল আপ কৰোঁতে তোমাৰ প্ৰিফাৰেন্ঞ্চ দিব লাগিব।
যে অমুকত অমুকত খালী আছে তোমাৰ প্ৰিফাৰেন্ঞ্চ কি।
হম্ হম্ হম্।
তাৰ সেই হিচাপত পৰীক্ষাটো এটাই হয় মানে।
উম
তাৰপিছত তুমি পাছ কৰাৰ পিছত তাতে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট বেলেগ বেলেগ অফিচত অ মানে ভগাই দিয়ে পঠাই দিয়ে।
অ এইটো কেনেকুৱা ধৰণৰ কামটো?
অহ থাৰ্ড গ্ৰেড থাকে নাই নাই নাই চব চব বিলাক গভমেন্ট অফিচৰ চব বিলাক গভমেন্টৰ। পিচ আণ্ডাৰত আহে।
থাৰ্ড গ্ৰেড ন? বেচিকে কোনটো ভাল থাৰ্ড গ্ৰেড নে ফৌর্থ গ্ৰেডৰ?
থাৰ্ড গ্ৰেড। ফৌর্থ গ্ৰেডটো মানে তোমাৰ এই আ অ পিয়ন, অফিচ বয় অফিচ গাৰ্ল সেনেকুৱা বিলাক আহে, ড্ৰাইভাৰ
ছিকৰিটী চিকৰিটি মানে মই একবাৰ দি চাইছিলো হয় উম। যেতিয়া মোৰ মানে ফাৰ্ষট ওঠৰ বছৰ হৈছিল তেতিয়া তাত মে হৈছিলে ন। এক্সপি মানে সেনেকে নহয় এক্সপিৰিয়েঞ্চৰ কাৰণে এনেই আৰু মানে পঢ়া একোকে প্ৰিপেৰেচন কৰা নাই এনেই দিব গৈছিলো, এনেই ধৰ এক্সপিৰিয়েঞ্চৰ আ বেংকৰ এপ্লাই কৰিলে কিন্তু মই হিজালে চাব নাজানিলো, কেনেকে হিজাল চাই গমেই নাপালো। ৰিজাল নাচালোৱে।
এপ্লিকেচন নাম্বাৰ থাকে ন, সেইটো থৈ দিব লাগে কাগজখন।
আ মোৰতো গোটই আছিল মানে যেনেকে আমাৰ কলেজৰ স্কুলৰ তেনেকে আমাক সেইয়া দিয়ে এডমিট কাৰ্ড দিয়ে ন এইখনতো থাকে। মই মানে চাব নাজানিলো, কেনেকে চাই ন বহুতক সুধিলোঁ তে যিয়েনো ন বেয়াই কৰোঁ ভালেই কৰোঁ বাত চাব পালে ভাল লাগে ন। চাই দিয়াচোন চাই দিয়া, কোনো চাইয়ে নিদিলে আৰু আৰু নেচালেও মানে কিবা এটা আহিছিলে কিন্তু ৰিজাল্টো চৌ নকৰে, সেনেকে কি ক'ম আৰু ফাৰ্ষ্ট এক্সপৰিয়েন্ঞ্চ পালোঁ, ভালেই লাগে এক্সামটো দি বেয়া নালাগে।